মাতটো অহা নাই তোমাৰ। অ কোৱা।
শুনিছা?
শুনিছো। কি কৰি আছা?
কি কৰ
মই কলেজৰ পৰা আহি এই
মই কলেজৰ পৰা আহি এয়া ভাত খালো।
তোমাৰ নেটৱৰ্কটো বেয়া।
অ মোৰ নেটৱৰ্কটো বেয়া চাগে অলপমান। দেৰিকে আহি পাইছা নেকি?
অ ক'ত আছে? অ অলপমান দেৰি হৈছে।
এই যে ঘৰৰ মানে নেটৱৰ্কটো অলপ প্ৰব্লেম থাকে। সেইকাৰণে ওলাই আহিছো। কোৱা শুনিছা? হেল্ল' শুনিছানে? হেল্ল' শুনা পাইছা?
নাই।
হেল্ল' অ অ।
হেল্ল'
কোৱা অ খড খড।
পু উ উ, পু ও ও, হেল্ল'
ভাত খালা?
শুনিছানে নাই অ খালো তুমি?
অ হয় হয় ইহ্ খালো মই চু আহ। টাং টিং টি টু, কালি তোৰ কি প্ৰেক্টিকেল আছিল ন?
চু অ অ, প্ৰেক্টিকেল আছিলে আজি জু'লজি।
অ অ, জমা দি আহিলা।
উম, জমা দিলো পিছত মানে একদম এটা এটা স্পেচিমেণ্ট দিছে। এনেকে হেৰিত দেখাই দিছে আৰু বৰ্ডত তাৰপিছত এনে স্পেচিমেন্ট এয়া ৰিয়েল দিয়ে কিন্তু এইবাৰ বৰ্ডত দেখাই দিছে তাৰপিছত মানে চাই চাই হেৰি কৰিব লাগে এটা ইচপিচত মাত্ৰ দুই মিনিট দিছে সেই সেই তাৰ ক্লাছ চিপ গেছ ন লিখিব লাগে আ আৰু কমেণ্টটো লিখিব লাগে একদম মানে দুই মিনিট কে দিছে যে পুৰা দুই মিনিটে মানে বহুত
তাৰ বাহিৰে মানে ওপৰত দিয়া নাই আৰু
নাই নাই। উ উ, উ উ হু।
অঁ অ অহ।
এটা স্পেচিমেণ বৰ্ডত দেখাই দিছে দুই মিনিট দিছে তাৰ বিষয়ে লিখিব লাগিব। তেনেকুৱা পিছত এন্থো আছিলে। এন্থো প্ৰেক্টিকেল আহ আহ দহ নম্বৰিয়া এটা আহিছিলে হু হু হু। উম হু, তাৰ পিছত আৰু জমা দিলো ভাইভা ললে।
হ অ।
তুমি কিহে কৰিলা এদিন?
দিনটো কিন্তু মই ঘৰতে আছোঁ হয় ই ই কি কৰিবা আৰু ঘৰত আঠটা মান শুলো। কতো ওলোৱা থকা নহয় এই দোকানখনৰ দোকানিয়া পইচা এটা ওলাব আছিলে।
অ।
অঁ ধেত ধেত। দোকানত আহিলো। কি বলো খালি-খালি নিৰমিচে খালো আজি বজাৰৰ পৰা একো ৰা
অ তোমালোকৰ তাত বজাৰ কেতিয়া সপ্তাহি বজাৰ?
আমাৰ মঙলবাৰ।
সপ্তাহি বজাৰ, অ এট বাৰে হয়।
মঙলবাৰে পাতা হয় আমাৰ সপ্তাহিক বজাৰটো।